হেল্ল',
অ' কি কৰিছা?
অ' আছোঁ এনে তুমি?
আছো এনে, বাকী ঘৰতে নে?
অ' ঘৰতে আছো।
উম ভাত পানী খালা? ময়ো ঘৰতে আছোঁ ৰ'বা ভাত পানী খালা?
উম অ' খালো- খালো তুমি খালা?
উম খালো আহ তোমাক বিশেষ কথা এটাৰ কাৰণেহে কল ফোন কৰিছিলো।
অ 'কোৱাচোন কোৱা
মানে ধৰা আজিকালিতো সকলো কাম আমি সামাজিক মাধ্যমৰ জৰিয়তে যোগে দিয়েই কৰোঁ ন
উম, হম।
ত' মানে সামাজিক মাধ্যমৰ বিষয়ে তুমি কি ভাবা?
মানে মোৰ মতে সামাজিক মাধ্যম হৈছে এনে এক ডিজিটেল মাধ্যম এটা
উম -উম হয়।
যাৰ জৰিয়তে মানুহে ইণ্টাৰনেটৰ সহায়ত যোগাযোগ ক'ৰবাত মেছে এছ এম এছ বা মেছেজ সকলো তথ্য আদান প্ৰদান আৰু বিভিন্ন বিষয় এ মানে জানিব পৰা যায়।
উম হয় বাৰু অ' হয় - হয়। আৰু কব গ'লে ন বৰ্তমান সময়তো সামাজিক মাধ্যম আমাৰ আহ। দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।
অ' হয় -হয় -হয় অ' ফেচবুক ইনষ্টাগ্ৰাম আহ আহ হোৱাটছআপ আদি সামাজিক মাধ্যমৰ উদাহৰণ এটা যদি। আমি
অ' হয় বাৰু। এতিয়া তুমি মানে আহ চোৱা এতিয়া সামাজিক মাধ্যমৰ- টো আমি বহুত সুবিধা পাইছো ন, ত' তাৰে আটাইত- কৈ ডাঙৰ সুবিধা কি বুলি ভাবা তুমি?
ইয়াৰ জৰিয়তে দূৰত থকা মানুহৰ লগত সহ সহজে আমি স যোগাযোগ কৰিব পাৰি। এইটো এটা খবৰ আৰু তথ- তথ্য অতি সোনকালে মানে লাভ কৰিব পাৰি। মই মই এইটো বুলি ভাবো আৰু মোৰ মতে।
অঁ অঁ উম উম' ঠিক। আৰু উম এতিয়া ধৰা আঁ- এতিয়াতো উম বিভিন্ন ধৰ ক্ষেত্ৰতো আমাক সামাজিক মাধ্যমে- অ অ সহায় কৰিছে ন তাৰ উপৰি মানে- শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ভূমি ভূমিকা পালন কৰিছে বাৰু?
অঁ অঁ মানে এতিয়া শিক্ষা এতিয়া অনলাইন ক্লাছ-
উম'
শিক্ষামূলক ভিডিঅ' নতুন তথ্য- এইবিলাক এই মানে এইবিলাকত সহায় কৰে আৰু। আহ আৰু আছে আজি আহ আৰু আৰু বহুতো আগতে আমি- এতিয়া চোৱা কৰোণাৰ টাইমত যেতিয়া আমাৰ অঁ স্কুল হোৱা নাছিলে বা- স্কুল বন্ধ হৈছিলে।
হঁ।
তেতিয়াতো আমাৰ ল'ৰা ছোৱালী বিলাকে এনেকে মোবাইলত অনলাইন- সামাজিক মাধ্যমতে চব শিকিছেতো, কাৰণ দুইবছৰ এনেই- আমাৰ কোনো অঁ টিচাৰৰ লগত একো নাই ধৰ স্কুলত যোৱা নাই। এ তেনেকুৱাই আৰু।
উম' ঠিক কৈছা বাৰু। অঁম- এতিয়া ধৰা ব্যৱসায়ৰ ক্ষেত্ৰতো চাগে সামাজিক মাধ্যমে- উম' সহায় কৰিছে চাগে ন?
উম' হয় হয়। বহু আহ অ বহুতক বহু ব্যৱসায়ীয়ে নিজৰ সামগ্ৰী প্ৰচাৰ- কৰিবলে সামাজিক মাধ্যমৰ কাৰণ চোৱা এতিয়া- এই যেতিয়া আমাৰ এতিয়া স্পনচাৰ এটা কৰিব লাগে স্পনচাৰ এটা কৰিব লাগে বা প্ৰমোচনৰ ভি- দিও এটা- উম' মানে কিবা এটা দিছে আৰু দোকান চোকান এখন দিছে। ক'ৰবাত কিবা শ্বপিং মল হওক কিবা এটা দিছে। তাত মানে যেতিয়া কিবা এটা ভিডিঅ' আমাৰ তাৰ ভাল অক- কণ্টেণ্ট ক্ৰিয়েটৰ এটা থাকিলে তাত ভিডঅ'ৰ বা ইউটিউবাৰ এটা- তেওঁক অ ক'লে যে এনেকে এনেকে এটা ভিডিঅ' বনাই এ তেনেকে মানে ভিডিঅ'টো বনাই সি সামাজিক মাধ্যমত- হেৰি কৰি দিলে মানে আপলোড কৰি দিলে। তাৰপিছত- অঁ' এই সেনেকেটো ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে আহ অধিক আহ গ্ৰাহকৰো- ওচৰলৈ যাব পাৰি।
উম হয় বাৰু। অঁহ সেইট- টোয়ে মানে সামাজিক মাধ্যমৰ বাবেইতো মান মানুহে নিজৰ- অ' মানে সামাজিক মাধ্যমৰে- মাধ্যমৰ যোগেদি মানুহে গ'ম পায় ন'। ক'ত কি খুলিছে নাই খোলা কোনটো কি ব্ৰেণ্ড এইবোৰ? আৰু-
ঠিক কৈছ ত‌ই ঠিক কৈছ।
উম, আৰু ক'ব গ'লে - এ সামাজিক মাধ্যমৰ বাবে মানুহৰ নিজৰ প্ৰতিভাও দেখুৱাব পাৰে ন।
অ', ঠিক কৈছা অ অ যেনে, এতিয়া গান, নৃত্য, কলা। এইবিলাক আদি। বহু প্ৰতিভা সামাজিক মাধ্যমৰ জৰিয়তে মানে দেখাব পাৰি। বেলেগকো।
উম, হয়, বাৰু।
উম, কিন্তু কিন্তু সাম অ', কোৱা কোৱা।
এতিয়া চোৱা উম, ধৰা মানে ইয়াৰ যোনটো - মানে ভাল চাইডো আছে, ঠিক তেনে ধৰণৰ ধৰণ ধৰণে মানে ইয়াৰ আ - বেয়া চাইডটো আছে মানে, নেতিবাচক দিশো আছে নহয় নে?
উম, উম। হয় হয় হয়, অধিক মানে অধিক ব্যৱহাৰ সময় নষ্ট কৰিব পাৰে আৰু ই - সামাজিক মাধ্যমে আৰু কেতিয়াবা মানসিক আহ চাপৰো - মা মানে কাৰণ হ'ব পাৰে এইবি এইবিলাক।
উম হু, সেইটোৱে মানে আহ ধৰা - কিছুমান মানে এতিয়া লাগ অল-অলাগতিয়াল সময় সময়ত যদি আমি - এনিটাইম সামাজিক মাধ্যমতে ব্যস্ত হৈ থাকো। তেন্ততো আমাৰ নিজৰে সময় নষ্ট হ'ব ন'?
উম, উম।
আৰু সামাজিক মাধ্যমৰ যুগেৰেতো বহুত - ভুল খবৰ বা ভুল তথ্যৰ তথ্যও ওল-ওলায় ত - তাৰ বিষয়ে তুমি কি ক'বা?
অ', সামাজিক মাধ্যমত কেতিয়াবা ভুল তথ্য বিয়পি পৰে হা। কিন্তু, সেয়েহে আমাৰ এতিয়া যিবিলাক মানুহ আছে। সেইটো মানে একদম আ আ বা ৰিচাৰ্চ কৰা বুলিয়ে ক'ব লাগিব। সেইটো মানে ভালকে নাজানি পেলাই সেইটো মানে যদিও উম নি মিছা হয়, ভুল হয়, সেইটো মানে সঁচা কৰি পেলাই দিয়ে আমাৰ অ সমৰ মানুহ বোৰে, যৰে নহওঁক। সেয়েহে কোনো খবৰ মানে বিশ্বাস কৰাৰ আগত তে ভালদৰে পৰীক্ষা কৰা উচিত, মই ভাবো আৰু।
উম, হয় বাৰু নহ'লে পিছত আমাৰেই ক্ষতি হ'ব পাৰে নহয় নে? আহ আৰু - তুমি ব্যক্তি ব্যক্তিগত যোনবোৰ তথ্যৰ সেই সুৰক্ষাৰ কথা - গুৰুত্বপূৰ্ণ বুলি ভাবানে নে নহয়?
অ', নিশ্চয় হয়, নিশ্চয়। নিজৰ ব্যক্তিগত তথ্য পাচৱাৰ্ড আদি সুৰক্ষিত ৰাখিব লাগে। কাৰণ যদি আমি যদি এটা নৰ্মেল পাচৱাৰ্ড বা এটা কিবা এটা যদি - ক্ৰীয়েত কৰি থবা, পিন এম পিনত কিবা এটা যদি ক্ৰিয়েট কৰি থৈ দিওঁ, ত' বেলেগে মানে - এইটো অ', এতিয়া যেনেকে এইবিলাক হৈ আছে কি - এ হেকিং বুলিয়ে ক'ম বাৰু মই এতিয়া। হেকি, সেনেকুৱা মানে এটা পৰিস্থিতি সন্মুখীন হ'ব লগা হ'ব - পাৰে হয়তো যদি পাচৱাৰ্ড আদি আমি সুৰক্ষিত নকৰোঁ।
সেইটোও হয় বাৰু ঠিক কৈছা।
উম
উম সেইটোয়ে মানে উম প্ৰয়োজনীয় কামৰ বাবেহে ব্যৱহাৰ কৰিব লাগে ন। অতিৰিক্ত সময় অপব্যয় কৰাটো উচিত
উম
আৰু উম ছাত্ৰ মানে সামাজিক মাধ্যমে ত সকলোবোৰ উপকাৰী বুলি উপকাৰ নে অপকাৰ কৰিছেই। লগতে ছাত্ৰ ছাত্ৰীৰ বাবে সামাজিক মাধ্যম এটো উপকাৰ কৰিছে নে ক্ষতিকাৰক হৈছে ই
এতিয়া মই এটাও নকওঁ এইদৰে মানে দুটাও হ'ব পাৰে দেই।
উম।
ভাল উদ্দেশ্য ব্যৱহাৰ কৰিলে ই উপকাৰী। কিন্তু অধিক ব্যৱহাৰ কৰিলে পঢ়া শুনাত প্ৰভাৱ পেলাব পাৰে কাৰণ চোৱা আজিকালি ল'ৰা ছোৱালী যোনটো নিউ জেনেৰেশ্যনটো হওক বা আম এইটো জেনেৰেশ্যনকে পিছৰটো
হা সিহতে যেতিয়া মানে সিহঁতে এনে সামাজিক মাধ্যমত সামাজিক মাধ্যমত ভালো পায় বেয়াও পায় অকে। কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়া কিন্তু বেয়াৰ দিশে গৈ আছে। এই সামাজিক মাধ্যমৰ যোনটো মানে এ কি বুলি ক'ম এইটো নাম বুলিয়ে কৈছোঁ মই এইটোত মানে এতিয়া বেয়া প্ৰভাৱ এটা পৰি আছে আৰু বহুতে কিন্তু ভালো বি অ ভালো লৈছে বহুতে বেয়াও লৈছে কিন্তু মেক মেক্সিমামে কিন্তু বেয়াটোত গৈছ সামাজিক মাধ্যমত। এইটো সেইকাৰণে মই কৈছো দুয়োটা হ'ব পাৰে।
উম হয় বাৰু ঠিকেই কৈছা আম সামাজিক মাধ্যমে আমাৰ সমাজত কিবা পৰিৱৰ্তন আনিছেনে নে নাই অনা
এতিয়া এনেকে পৰিৱৰ্তন বুলি ক'লে মানে পৰিৱৰ্তন নানা বুলিও নকওঁ আনিছে বুলিও নকওঁ কাৰণ ই মানুহক অধিক সংযোগ কৰিছে। সংযুক্ত কৰিছে হয় নে নহয়।
উম উম।
সমাজৰ বিভিন্ন ঘণ্টা বা অ চৰি ঘটনা আৰু মানে সমস্যাৰ বিষয়ে মানুহক সহজে জানিব দিছে আৰু সামাজিক মাধ্যমে এতিয়া তুমি ধৰা অ মানে অ ত কৰবাত এটা বহুত দূৰত কিবা এটা বেয়া ইনচিডেন্ট তা হৈছে তাত হা তাৰ পৰা মানুহ এজনে যেতিয়া আমাক হ হেৰি কৰিব সংযুক্ত কৰিব বা ফ ফ'ন কৰিব তেতিয়া আমি বা কি বা এটা হেৰিত কৰিব আ ছচিয়েল মিডিয়া কিবা এটা অপ আ মানে আপলোড দিব তেতিয়া আমি ডাইৰেক্ট দেখা পাই গম পাম বোলে অ এটো ইয়াত এনেক কোৱা হৈছে।
উম হয় বাৰু সেই সেয়ে মান মানে আমি আজিকালি অতি সোনকালে কম সময়তে এইবোৰ গম পাও ন কথাবোৰ।
উম উম উম উম।
আআম আৰু উম কক এতিয়াতো চোৱা আমাৰ মাজত বহুত নতুন প্ৰজন্মও আহিছে ত'। নতুন প্ৰজন্মই সামাজিক মাধ্যম। কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে বাৰু, কাৰণ তেওঁলোকে কেতিয়াবা বেয়া ব্যৱহাৰো কৰিব পাৰে ন।
অ', অ'।
হয়, এইটো ঠিক কৈছ, মানে কি নতুন প্ৰজন্মই অ সামাজিক মাধ্যমটো মানে ভালকৈ বা ভালকে ব্যৱহাৰ কৰে। জ্ঞান লাভ কৰিব লাগিব, তাৰ পৰা সিহঁতে বেয়া দিশত যাব নালাগে নতুন দক্ষতা শি কা আৰু ইতিবাচক। কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে, কাৰণ চোৱা আমাৰ এতিয়া সামাজিক মাধ্যমটো এতিয়া মানে এনেকুৱা হৈছে, দুদিনমান পিছত মানে সামাজিক মাধ্যমৰ যোগেৰে মানে চ'ব হৈ থাকিব নেকি, এনেকুৱা হয় কেতিয়াবা।
উম, হয় বাৰু ঠিক কৈছা।
উম।
অ', তুমি সামাজিক মাধ্যমটো ভৱিষ্যতত কেনেকুৱা হ'ব বুলি ভাবানো?
এতিয়া মোৰ মতে ক'ব গ'লে ভৱিষ্যতে ইয়াৰ ব্যৱহাৰ আৰু বৃদ্ধি পাব, মই ক'লোৱেই এতিয়া, অলপ আগত। যে আ, দুইদিনমান পিছত চাগে। হ'ব, কাৰণ নতুন প্ৰযুক্তিৰ সৈতে ই অধিক মানে উন্নত হ'ব। বা হ-হৈছেই।
উম, উম।
তেন্তে, ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ, ঠিক আছে, ঠিক আছে।
ঠিক আছে অ।